হেল্ল'
অ', কি কৰি আছ?
এ গা-পা ধুই কই ধূপ-ধূনা লগাই পেলাই আহিছো। আজি দেৰি হৈছে গা ধোৱা মানে
অ', চাহ তাহ খাবই পৰা নাই
অ', চাহ খালো গাহে হেৰি ট্ৰাই কৰিছা
আহ, অ', এই স্কুল গল?
নগলে তাই গাটো বেয়া যে সেইয়া উঠা দেৰি হল আজি।
অহ', জ্বৰ উঠি আছে
জ্বৰ উঠি আছে লে এতিয়া আকৌ হস্পিতাল লৈ যাব লাগিব।
ছে ভালকে সাৱধান অকমান
অ',
গৰম পানী-চানী দিবি
অ', সেয়া গৰম পানী কৰি দিছো তাইকো
অ', গা ধোৱাবি গৰম পানীয়ে
অ',
নহলে কাহ চাহ হয় এতিয়া আমা চৰ মানুহএজনি সেইয়া জ্বৰ উঠি কাহ বহুত কাহ হৈ আছে।
অ। আমাৰ, অ', ভাত দেৰিকে বনাম।
অ।
বনাম আৰু অলপ দেৰিকে। তাইক আকৌ হছস্পিটেলও নি নিব লাগিব যে।
অ', হস্পিটেলত দেখুৱাই আনগৈ ডাক্টৰক।
অ', দেখাই গৈ আনিম গৈ অহ।
উম', মই হে এয়া চাকি বাতি দি চাহ তাহ খাই পেলাই বহিছো অকমান বোলো। ভাত বনোৱাই নাই। বনাম গহে।
অহ।
এ স্কুল গল যে আহি পেলা চাব আৰু। উম।
অ', দেৰিকা বনালেও হ'ব নহলে।
উম, অকমান দেৰিকে বনাম বোলো।
অ', স্কুলৰ পৰা আহি পোৱা দেৰি হয় তেতিয়া।
উম, উম, তাকে। এনে খবৰ খাদই ভালা?
তাইহে গাটো বেয়া এনে ভালেই বাৰু।
আ, আ। অ', তাৰপিছত এব কি
আনি জ্বলা দি বনাই দিওঁ বুলি ভাব তাব ক ন
অ', হে মাংস লগত অকমান জ হেৰি কৰি দিবিচোন। কলা কচু মাংস খাইছনে, কচু মাংস খাইছনে নাই অ', বৰ ধুনীয়া লাগে ন? অ', সেই তেনেকে জ্বলা কৰি পেলাই বনাই দিবি।
অ', সেয়া মই সেই কচু ঠাৰি কেইডাল মান আনি থৈছো থৈ পেলাই বোলো মাংসকনে আমাৰ ওচৰতে কাটে যে।
অহ।
তেলত বনাই দিম আৰু এতিয়া বোলো, হস্পিতেেলত যাম লৈও আহিম।
অ', তাতে শুকলতি পাত দুট মানো দিবিচ
অ আছে আমাৰ ঘৰত ধেৰ ঘৰ- থতে হে
অ শুকলতি পাত আকৌ নৰসিংহ পাত এনেকে দি পেলাই অকমান এত- তমান সাৰ দিব লাগে
অহ
শোনতে
অ
খাৰ দি পিছত জালুক দিব লাগে ইমান মচলা দিবা নালাগে আৰু তাত মচলা দিলে মানে তাহ সেইটো নাইকিয়া হয় হয়
অ নাইকিয়া হয় খালি জালুক জিয়া অকন দিব লাগে আৰু
অ জালুক জীয়া দি অলপমান সাআত দুটোপমান সাৰ দিব লাগে। কচু খিনিত তেতিয়া ভাল হয় আমি বনাও তেনেকে তাৰ পিছত আকৌ ভেবেলি লতা চাদা এনেকে ভেবেল লতাই মাংসই খাইছনে নাই?
অ নাই খাই পোৱা নাই।
অ তেনেকেও খাই ভাল লাগে মাংস খিনি ভাজি থাকিবি তাৰ পিছতে ভাজি ভাজি হ'ল নে আৰু পানী দিব হৈছে তেনেকুৱা এটা ভেবেলিলতা জোল খিনি দি দিবি চোন।
অ বনা বনাই পোৱা নাই কিন্তু অ
ইমান ধুনীয়া লাগে সে আঞ্জাখন খাই বৰ ধুনীয়া লাগে।
অ মই সে তেনেকে অ এনে মাছৰ সতি খাও কিন্তু মাংস সৰ খতি খাই পোৱা নাই আজিলৈকে।
অ মাংস খতিও খাব লাগে তেনেকে
অহ
খাই ভাল লাগে।
খাব লাগিব ৰ'বচোন বাৰ আছে আমাৰ ঘৰত সেয়া ভেবেলি লতা গছো আছে। কিন্তু সেইয়া মাছৰ খতি তি বনাও আ তেনেকে মাংসৰ খতি খোৱা নাই কিন্তু কচুটো খাইছো।
অ আকৌ মাংস তিলৰ লগতো খাই ভাল লাগে
অ অ নাই খাই পোৱা আপোনালোকে পাইছে খাই?
তিলৰ লগতো খাই ভাল লাগে
অ মই এনে বেলেগ মানুহে এই দেখি থাকো যে মোবাইলত চাও নহয় কেতিয়াবা খোৱা দেখো।
অ এই আমাৰ ইয়াত মানুহ এজনী ভাৰা আছিলে। সেই মানুহজনীয়ে বনাই আগতে আমি নাখাও নহয় কচু চচু এনেকে নাখাওৱে কচুয়ে মাংসয়ে নাখাও এ ভেবেলি লতা মাংস নাখাও। তাৰপিছত সেইজনী মানুহজনী ইমান ধুনীয়াকে বনাই বনাই দিয়ে নহয়। তেতিয়াপাহে আমি খাবলৈ লৈছো।
অঁ
তেতিয়া তাৰ জানিছো ধৰি ল এনেকে খালে ভাল লাগে দেখোন। তাৰ পিছত সেয়া মাংস হ'লে ইমান এতিয়া আলু চালুতো ইমান নাখাওৱে।
অহ আলুটো আলুটো অ আক মই সে ধৰি লোৱা এনে কোমৰা দিতো হাঁহৰ মাংস খাওৱে হয় ননে মই এ ব্ৰইলাৰ মাংসটো দি দিওঁ।
অ কামোৰাঁতো
অঁ আলু দি মানে খাব মন নোযোৱা হৈছে আৰু বস্তু। অঁ
অ অহ তেনেকে খাবা লাগে। তোমাৰ ঘৰুৱা বস্তুৱয়ে খাব লাগে ন? সেয়া কি আলু চালো আলু খালে সময় ইমান চৰ্বি বহা হৈছে। আকৌ চুগাৰ কাৰণেও বেয়া ন মানুহৰ আজিকালি একেবাৰে চুগাৰটো কমনে হৈছে।
অহ হে হেৰি দিয়ে খাব লাগে।
চেনী আলু এসোপাই আহিবই লাগে আৰু এসবা বাৰীয়ে ঘ হোৱা শাক তৰকাৰী সোপাকে খাব লাগে ন? ত বাৰ সেয়া বাৰীত কৰিছ
অ মই সে আছো কৰি দিয়কচোন নহয়। মোৰ সে চব আছে এইয়া হেৰি কি বুলি কয় শুকলতি আছে আকৌ এইয়া মান ধনিয়া গছ ঢেৰ আছে। তাৰপিছত আকৌ এয়া কাচি দইয়া আ যে চীনি পাই কাঁচি?
কাচি দয়াটো চিনি নোপাও ন। হা
অ সেইটো সেয়া মাছৰ লগত মানে ভেবেলী লতা এনেকে নৰসিংহ সেয়া লগতে দি দিব লাগে চবতে দি দিব লাগে ভাল লাগে। হয়।
অ মই সেইটো চিনি নোপাওঁ নহয় কাচিডৰা তহঁত ঘৰত গলে চাব লাগিব।
অ সে পুলি এটা পুলি এটা লৈ যাব ৰুই দিব গ এ হব। হব ধুনীয়াকে সমূহ এতিয়া পুলি নতুনকৈ গজিছে কিন্তু ডাঙৰে হল আকৌ সৰু হলে লৈ যাব আও।
অ সেয়া মানে হয় আকৌ ডাঙৰ হয়ে আকৌ মৰি যায়।
মৰি নাযায় থাকে গৈ ডাঙৰ হৈ যায় যে মই কাটি দিওঁ মানে।
অ ডাঙৰ কাচি দয়া ডাল লতি নহয় আৰু।
লতি নহয় এনেকে গছৰ টাইপৰ।
গছ ডাইব।
অ একে ধুনীয়া গোন্ধাই অকল। অকল বোলে সেইটো মাছৰ সৈতেও খাব পাৰি অকল পাতটো যে।
অ অ।
আকৌ তৰকাৰী খতিও বনাই খাব পাৰি কিন্তু মই তেনেকে অকলে বনাই খাই পোৱা নাই কিন্তু এনেই ইয়াৰ। চবৰ লগতে মিসি ভেবেলী লতা নৰসিংহ এনেকে মিচি বনাই খাইছোৱা আৰু
অ। মই সেই কাচি দয়াটো দেখা নাই তহতৰ ভাত কেৰেলা এইবিলাক ভেন্দী চেন্দি কৰিছ ন নাই।
ভেন্দি কৰিছো ভাতকৰেলা হেৰি কৰা নাই।
অ ভাত কেৰেলা গছো দি দিবিচোন সেয়া লাগিলেও ইমান দাম ন। চল্লিশ পঞ্চাশ টকা কেজি। আমা আমাৰ সেয়া ভাত কেৰেলা লাগি আছে। তাৰপিছত ভেন্দিও লাগে খাব খাই মানে হয়ে আৰু
অ অ।
দেইলি এভাজি এভাজি ওলাই থাকে। কে আমা।
ভালে হৈছে এনেকে ঘৰত আৰু ৰুই ল'ব লাগে। কে
অ', ভাত কেৰেলা উলাই। চাৰিটা, পাঁচটা পা এনেক তো হলে ভাজি হৈ যায়। এছা ভেন দি উলাহ।
অঁ', ভেন্দি হয়, কেইজোপামান হলেই হয়, উম।
সেইন্দিতো সদায় ছিকিব পাই যে ন। ডেইলী চিঙিব পাৰে নহয়, আজিও চিঙিনিয়া। অ', কেইটামান ডাঙৰ হৈ থাকিল আকৌ কালি ছিগিলেই। তেনেকে ভেন খোৱাও ভাল বোলে বিষৰ কাৰণেও ভাল। আকৌ যে সেয়া হাৰৰ হেৰিবলাক যে মছ বিলাক যে নাইকিয়া হয়। ভে ভেণ্ডি খাবা লাগে। বোলে।
অ',
তেতিয়া বিষ-চিষৰ কাৰণে ভাল ভেন্দিটো কিন্তু কাহ-কফ হ'লে বেয়া আৰু।
অঁ' কাহ-কফৰ কাৰণে বেয়া আৰু অঁ' মই এনে হেৰি ভেন্দি আমাৰ সেয়া লাগিব ল'। সে নতুনকে ৰুইছো যে লাগিছে আৰু।
উম' তাপা সেই দহ বাৰ জোপা মান ৰুই লৈছো আৰু ঘৰতে খাব জোখা। দহ-বাৰ তাকে। চিজি আনো আৰু। ভাজে ভাজে হৈয়ে থাকে। কে এদিন ভাত। কেৰেলা খাওঁ এদিন। ভেন্দি খাওঁ এদিন আকৌ একবাৰ লেচাৰি খাওঁ। তেনেকে। কিনি নানোৱে বস্তু ইমান।
অঁ'
তেনেকে,
সে তেনেকে ৰুইয়ে লব। ব এই কিনাতকৈ ঘৰতে আপোনালোকৰ জেগাও আছে।
অহ।
ধুনীয়াকে ৰুই লবা।
উম আকৌ মাছ চাছ হালে অমিত। তা। অমিদা দি খাওঁ নহ'লে। ভেবেলী লত দি খাওঁ।
অহঁ। অমিতা গছ আছে আও
আছে। এ ভুল যে। জিকা আমাৰ ইমান নালাগে ভুল কোবা লাগে। একে গছৰ আগত লাগে। হে ঘৰ।
অহ।
ইমান নো। পৰত লাগে পাৰিব নোৱাৰো চব বোৱা হৈ যায় অ।
অঁ।
চাঙচোন ভুল নহয়ে তেনেকে অকাও গছৰ আঠে হয় গৈ।
অঁ মই আকৌ এনেকৈ হেৰি আপোনালোকৰ চাগে সেজাত অকণ বেলেগ মই এই হেৰি এনে দিছোঁ নহয় চাঙত ইবাদহেৰ লাগিলে ভুল।
অহঁ।
এইবাৰ আকৌ দিছো এতিয়া হোৱা নাই আৰু পুলি মানে বগাইছে আৰু।
অ ডাং অ চাঙৰ লাগিলে। ভাল নপ। পৰি আনিবলৈ।
ব ভাল। লাগে যে।
ওপৰত। হ'ব দে ন ৰাখিছো, অহ অহ।